হেল্লো।
অ শুন শুনিছ নে?
ওম শুনিছো, ক শুনিছো।
কি কৰি আছ?
চাহ তাহ খাই উঠিছো। এনেই এতিয়া চাহ তাহ খাই উঠিছো।
অঁ গম পাইছোঁ শুনিছোঁ শুনিছোঁ, এই আজি বৰ নেটৱৰ্কটোৱে বৰ প্ৰব্লেম দি আছে অ।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
অ তাৰ পৰা হে অ শুনি আছো। মই শুনি আছো। তাৰ পৰা কথা এটা। অ শুনচোন। হেৰি এ মই মানে এনেকে, তোকে তোকে প্ৰথম কৈছো দেই। কথাটো। কৰিম বুলি ভাবিছো।। ভাল হ'ব নে? মানে ভাল বনাই কবিচোন দেই। মানে মই এনেকে হেৰি এ আজিকালি অকমান হেৰি শিকিছিলো, মই মানে আমাৰ মাহঁতো আগতে শিকি থৈছিলে, এইটো যে ঊলৰ পৰা যিটো যে বস্তুবোৰ যে বনাই যে।
অ
দেখিছ চাগে? আজিকালি চব বনাই মেলি থাকে উ উ এইজনৰ তাৰপিছত আৰু এটা তাৰ লগতে মানে সেনেকে মানে ঘৰতে মই হোম মেড কেক বনাম। যদি মানে যদি মানে কাৰোবাক লাগে নহয়, মোক কণ্টেক্ট কৰিব পাৰিব মানে। মই বনাম মানে।
ঘ ঘৰতে বনাবি নে তই?
উম ঘৰতে বনাম বুলিয়ে ভাবিছো, এনেকে বস্তু বস্তু মই আনি লম ভাবিছো।
অহ।
পাই কথাটো কেনেকুৱা হ'ব বাও? তোক কচোন মোক এবাৰ হেৰি এটা কচোন?
অ পাৰ তই, ভাল হ'ব আজিকালি। চলে ন প্ৰতি বাৰ্থডো কেক লয়ে মানুহে।
সেইটোৱেই। এতিয়া মানে ধৰি ল, মই যদি তেনেকে কৰো, মোৰ তেতিয়া মানে এতিয়া মই যিমানে যি ন মই বাহিৰত থাকো ন, এতিয়া ঘৰৰ পৰা মানে তেতিয়া অকণমান হেৰিতটো মই তেতিয়া ঘৰৰ মাহঁতক মানে অকমান হেৰি নকৰিলেও হব, ধৰি ল মোৰ নিজৰ ববীয়াকে কিবা এটা ওলাই থাকিব।
নিজৰ খচ টো নিজে উলিয়াই লব পাৰিবি
উম উম তাৰ পৰা এতিয়া মানে মই মানে কি কৰিম ভাবিছো, যিটো যে ঊলৰ পৰা বস্তুখিনি যে বনাম মই।
অহ।
সেইটো মানে মই ভাবিছো কি গম পাও হেৰিটো ধৰি ল আজিকালি যে কি চেইনবোৰ যে পাই যে বনাবলে এই লকেট টাইপ যে অ টাই সেই তেনেকুৱা বনাম ভাবিছো তাৰ পিছত তোৰ এ এইটো ছোৱালী মানুহবোৰে যে মাৰে ৰিবন
অ আৰু এই পুতলা বনাব পাৰো নহয়
অ অ সেইবোৰ তেনেকে মই বনাম ভাবছো অ হ'ব বাৰু মই পুতলাটো এতিয়া শিকিমে বনাবলৈ বা ইমান খিনি বনাবগে চাগে প্ৰথম প্ৰথম নোৱাৰিম
অ প্ৰথমতে প্ৰথমতে তই যিকোনো এটা বস্তু বনাই ল বি
অ অ সেইটোৱেই
তাৰপিছত তই কাষ্টমাৰ গোট খাই যাব নহয়
অহ অ
তাৰ পিছত তই ইটোৰ পিছত সিটোকে বনাই তুমি যাব পাৰিবি আৰু
অ সেইটোকে তাৰ পিছত আৰু এটা ব কৰিলে বেয়া হব নেকি বাৰু এই যে আজিকালি যে হেণ্ডমেড যে এই বুক এইবোৰ যে বনাই য যিবোৰ যে হেৰি যেটো ধৰি লও ফ্লাৱাৰ বুক এইবোৰ যে বনাই যে
অ অ দেখিছো অহ
অৰি ৰিবন এদি যে ফ্লাৱাৰ বকেবোৰ যে বনাই
অ দেখিছো মোৰ এই ষ্টেটাচ দি থাকে দুজন মানে বন্ধে
অ অ মইও মানে তেনেকুৱা ধঢেৰ দেখিছো মই বন মানে সেইটো ইমান টান কাম নহয় মানে মই ইউটিউবত চালো মানে বস্তুটো
অ
টান কাম নহয়, মোৰ টান কাম নালাগিলে মানে, মই তাকে ভাবিছো ময়ো বনাও নেকি! ভাল হ'ব নে বেয়া হ'ব বাৰু?
উম, ভাল হ'ব, ভাল হ'ব, এই চকলেটও বনাব নোৱাৰে জানো?
অ' অ' তেনেকে অ', চবেই হেৰি বনাব পাৰি। ধৰি ল, যেনিবা, অ' অঁ, ক
তই এতিয়া কেক বনাবি লগতে তোৰ তেনেকুৱা বুকে বনালে তোৰ বাৰ্থডে চাৰ্থডে দুইটা চলি যাব।
সেইটোৱে মই সেইটোকে ভাবিছো মানে, মানে এতিয়া ধৰি ল দেই, এতিয়া বিহু, বিহু চিজনত কিমান কি আজিকালি ওলাইছে, তই দেখিছ নহয়? এইবোৰ, এইবোৰ যে কিবা কিবি যে বনাই আছে। মানে বিহু চিজনত তাৰ পিছত মই মানে ভাবিছোঁ তো ধৰি লোৱা, পূজা চিজন আহিব পূজা জান মই বেলেগ কিবা বনাম। বিহু আহিব বিহুত। তেনেকে বনাম মই কিবা। মোৰ মানে সেইটোও তাকেহে, তেতিয়া অকমান হেৰি কৰি দিবি আৰু দেই, সহায় কৰি দিবি।
দিম দিম, তই প্ৰথমতে কেইটামান বস্তু বনাই পেলাই, ফটো দি পেলাই, মানে তই চচিয়েল মিডিয়াত এৰি দিবি। তেতিয়াতো কা তোমাৰো পাবি আৰু
সেইটোকে অঁ ময়ো তাকে ভাবিছো।
উম তেতিয়া মানে তো আগবাঢ়ি যাবলে ভাল হ'ব
উম উম উম এতিয়া মানে মোক কি হয় গম পাওঁ মোৰ লগৰ দুজনী মানে বনাই আছে দেই তেহেতি মানে বনাই। ধৰণে তাৰপৰা কি কয় সিহঁতি এই যে হেৰি যে ডিঙিত মৰা মাহ ফলাবোৰ যে সিহঁতি সে ঠাণ্ডা দিনত তেনেকুৱা বনাইছিলে মাফলা বনাই কিবা কিবি বনাই মানে এইবাৰ ধেৰ হেৰি কৰিছিলে তাৰপিছত মই সিহঁতক সুধিলো কথাটো বোলো এনেকুৱা ধৰণৰ প্ৰফিটটো হয় ন নাই কৈছে হয় মানে যিমানেই যি নহওক মানে প্ৰফিটটো তেহেঁতলে এতিয়া তেহেঁতৰ এইজটো চাবলৈ গলে মানে প্ৰফিটটো ধুনীয়াকে হৈছে সিহঁতলে
অঁ চলি
অঁ চলি থাকিব পৰাকে হৈছে মানে, তাৰো মানে উপৰি তহেতি অকমান কষ্ট কৰিব লগা হয় বাৰু সেইটো হয় কিন্তু হলেও দেচোন তোৰ ঘৰত তেতিয়া ঘৰত কাকো অকমান নোকোৱাকে তোৰ হৈ যাব কামতটো হয় নহয় বাৰু
হয় অঁ তই হেৰি ফ্লাৱাৰ বুকে আৰু লগতে তই কি এইটো কি আছিলে কিচেন বনোৱা যে ওলেৰে
উম উম উম উম।
প্ৰথমতে সেইটো আৰম্ভ কৰিবি তেতিয়া মানে তই কম খৰচতে পাৰিবি। তাৰপিছতে তই, তো খৰচ পাতিতটো ওলোৱা পিছত কেকৰ আকৌ অলপ মেচিন চেচিন কিনিব লাগিব নহয় কিবা কিবি অলপ
অঁ অঁ গম পাইছো অঁ।
অঁ তেতিয়া তই সেই খৰচ, তো তাৰ পৰা উলিয়াই লব পাৰিবি আৰু
অঁ সেইটোৱে মই মই সেইটো কাৰণে মই তোক ফোন কৰিম বুলি ভাবিছিলো মানে
অঁ প্ৰথমতে প্ৰথমতে সেই কেক লে নাযাবি। তেন্তে
উম সেইটোৱে সেইটোৱে তাকে ভাবিছো মানে প্ৰথমবাৰ সৰু পৰাই চাওঁচোন হয় নহয় বাৰু
অঁ
সেইটোৱে ডাঙৰলৈ গ'লে বা আকৌ মই পাৰো বা নোৱাৰো।
আৰু কেক কেক বনোৱাটো কম পিটিচনটোও আছে
অঁ অঁ আছে অঁ।
কাৰণটা টাউন এৰিয়াতোতো ভালে খিনি মানুহে চাগে সেইটো কামৰ লগত জড়িত হৈ থ
সেইটো কামৰ লগতে যেতিয়া আমাৰ আমাৰ এতিয়া কি হেৰিয়ৰ এতিয়া ধৰি ল এতিয়া পিজিতে যেতিয়া এতিয়া বাৰ্থডে চাৰডে যদি কিবা হেৰি কৰিব লগা হয় নহয় আমি অৰ্ডাৰ দি দিব লাগে তেনেকে আৰু আজিকালি তোৰ ধৰি লোৱা জমেটো যে এইবোৰততো পাৰি নহয় মই কেক যদি বনাই মেলি দি দিওঁ সেহঁতি এনেকে হ'ম ডেলিভাৰি। দি দিয়েগে নহ নহয় তেহঁতক যদি মই সেই, কৰিব পাওঁ।
অঁ তই তেতিয়া সেইটোতো ভাল সুবিধা আছে জমেট'
অঁ সেইটোৱে। তাকে মই সেইটোকে ভাবিছোঁ।
তই জান নাই তেনেকে কেনেকে আপলোড কৰিব লাগে কেনেকে জমেট' মানে ইউজ কৰিব লাগে, জাননে নাজান?
নাই নাই মই আজিলৈকে গম পোৱা নাই মই ভালকে শিকো।
অ বাৰু ত মোক সুধিবি মইতো সময়ত তেতিয়া শিকাই দিম
অ ঠিক আছে তেতিয়া সেইটোকে কৰিব লাগিব বাৰু সেই হ উম তাকে হ'ব তাকে সেই বাৰু হ'ব দে তেতিয়া আমাৰ ভাত দিলে দেই। উম ঠিক আছে মই ফোন কৰিম তোলে পিছত উম হ'ব উম